শুনিছা?
অ শুনিছো অ। কি কৰিছা?
এ এনে বহি আছো আজি বতৰটো ভাল বুলি ভাবি মই মুখত আজি গাটো ধুই ৰাতিপুৱা একো নাসানিলো জানানে? তাৰপিছত এতিয়া এডম - এনেকুৱা টানি টানি ধৰিছে মই বোলো কিয় বোলো এনেকুৱা লাগিছে এতিয় মনত পৰিছে বোলে মই একোৱে নাখানিলো।
অ সেইটো কাৰণে আৰু ঘৰত থাকিলেটো সানাই নহয় মোৰটোটো গৰম দিনত একো মুখত কিবা সানি - বলে নোৱাৰা নিচিনাহে। ৰ'দত ওলাই গ'লেহে সনা হয়। অ।
অ মোৰ- যেনিবা উ ড্ৰাই স্কিন যে সেইকাৰণে অকমান মোৰ সানিব লাগে নহলে গৰমতো মোৰ অসুবিধা হয়।
অ অ।
ঠাণ্ডা দিনতো মই শেষ যদি একো নাসানো।
তাকেতো ঠাণ্ডা দিনত আৰু মানে ছাল বিলাক-
শুকান হৈ যায় যে।
তাকেটো। আৰু বাকী এতিয়া চাহ তাহ, মই তোমাৰ এই আছো অ'।
দুজনী একেলগে কৰাই আছো। সেই চাহ মানে খোৱা নাই, গাখীৰ অলপ খালোঁ। তে চৰ আজি ভাজা মাছ অলপ খাব মন গ'ল, মই বোলো এক পিছ খাই দিওঁ নেকি। খাই দিলোঁ।
আহ ভালেই কৰিলা। কেতিয়াবা এনেকে ভাজি থাকোতে খাই ভাল লাগে ন?
অ' এনেই মানে তৰকাৰী দিলে যে ইমান এটা ভাল নাপাও মই। মাছ খাবলৈ। মাংস, উম মাংসৰ প্ৰতি প্ৰতি মানে যিমান আসক্তি মাছৰ প্ৰতি ইমান নাই।
অ' অ' সেইটো হয় বাৰু বহুতৰে। মাছটো বহুতে ভাল নাপায় ন।
অ' ময়ো ইমান ভাল নাপাওঁ। তুমি ভাল পোৱানে?
মই ধৰা খাও। মানে বেয়াও নাপাওঁ কিন্তু খোৱা হয় আৰু। আমাৰ ঘৰতটো অনা হয় বাৰু দেই মাছটো। গৰম দিন যে এতিয়া, মাংসত তকে ধৰা মাছটো এনেকে টেঙা দি খাই ভাল লাগে ন সেয়া বনাই আৰু।
অ' ভাল লাগে বাৰু মই জোলটোহে খাও, আমাৰ পাপা বহুত মানে মাছে এনি টাইম সদায় আনে, মোৰ বেয়া পাও। এই ঘৰত মানে কাজিয়া হৈ যায় আমাৰ মাছ নহলে মাংস দুটা দুটা নানে সেনেকুৱা হৈ যায় মানে। আমি এতিয়া মাছ আহ।
তাকে আৰু দুটা আনিবলৈ দিগদাৰো দিয়াচোন ন এদিনতে।
তাকে আজি মানে সেয়া, পথাৰত মানুহ লাগি আছে যে। একদম মানে মাংস খুৱ আনিলে কিন্তু ব্ৰইলাৰ মাংসটো আকৌ ম দেখি পেলাব দেই মই খাবই মন নগ'ল আকৌ।
হয় নেকি? বেয়া পোৱা নেকি ব্ৰইলাৰ মাংস?
এ খাই খাই আমনি লগা হৈ গৈছে ব্ৰইলাৰ মাংসটো।
অহ সেইটো হয় বাৰু এক বস্তুকে খাই থাকিব হলে মানে। আমনি লাগি যায় আৰু। মই আকৌ ব্ৰয়লা। তোৰ বাহিৰে মানে বেলেগ মাংস একোটা তো বেছি তেল তেল যে মই ইমান নাখাওৱে মানে মই নাখাওঁ বুলিয়ে ক'ব পাৰি আৰু।
অহ মইতো। মানে বাকীবো বেছিহে খাওঁ মানে হাঁহ। খাওঁ অহ তাৰপিছতে ছাগলী। গাহৰি এইবিলাক মানে বেছি চলে আমাৰ। কিন্তু মানে ব্ৰয়ইলাৰটো। চলে এনেই ম মানে পোঠাৰ ঘৰত। মানুহ লাগি থাকিলে। বেছিকে আনা যায় যে। তেতিয়া খাই দিওঁ আৰু আৰু যে উম। ব্ৰইলাৰ মাংস যে পুৰা মানে হাৰ্দিি নোহোৱা খিনি। তোমাৰ পিচি পেলাই যে এটা মানে ৰেচিপি এ এটা আছে মই সেনেকে কাবাব বুলিয়ে কয় আৰু সেইটো।
উম কেনেকে বনোৱা কোৱাচোন?
সেইটো মানে তুমি মাংসখিনি তুমি পিঁয়াজ কেঁচা মাংস আৰু পিয়াাজ আদ নো নেহৰু তাৰপিছত কেঁচা জলুক কীয়া তাৰপিছ তাতে যদি তুমি হৰি দা ধনীয়া পাত দিয়া তেতিয়াতো আৰু ভাল লাগিব। তাৰপিছত দি নিমখ অলপ দি। পিচি ল'বা।
উম, মিক্সিত মানে পুৰা পিচি দিব লাগিব আৰু।
পুৰা পিচি দিবা, তাৰ পাছতে তুমি জিৰা গুড়া, জালুক গুড়া, এনেকে মানে গৰম মছলা, এনেকে দি কণী মানে যিমানখিনি পৰিমান থাকে সেই হিচাপটোটে কণী এটা বা দুটা এনেকে ফেটি দি দিবা। তাৰ পাছত অ', অ' পিছোতে হেৰিও দিবা, এইটো কি বুলি কয় কাৰী লিপচটো অসমীয়াত কিবা এটা কয় নহয়। এহ্, এইটো কি পাত যে, অ' নৰসিংহ পাত, কেতিয়াবা আকৌ মুখ বেলেগটো হে আহে।
অ' তাকেইেতো অ' সেই পাহৰি যোৱা হয় কেতিয়াবা আৰু।
উম নৰসিংহটো তুমি দি দিবা পাতটো। পিছোতে, তাৰছতে মানে বৰা নিচিনা আৰু তুমি, অ' পানীচানী একো দিব নালাগে, কমাই কমাই তুমি বনাবাচোন, খাই পেলাই মই হ'লে বহুত ভাল পাওঁ দেই। মই বেলেগৰ কথা নাজো নাজানো। মই বহুত ভাল পাওঁ খাই।
বনাই খাব লাগিব ৰ'বা।
অ' মানে তোমাৰ দালি ভাতৰ লগতো মানে সেইটো অ' হৈ যায় আৰু ধুনীয়াকে বৰা নিচিনা।
আহ।
খাই ভাল লাগে খালি সিজাব লাগিব অলপমান, কাৰণ মাংসটো কেঁচা ন। কিন্তু বহুত ভাল লাগে খাই, মই ভাল পাওঁ। কেতিয়াবা মই ভাবো মোৰ গাত অ' মোৰ গাত বোলো বেলেগ কিবা বাহিৰৰ দেশৰ যে মানে হেৰি মানুহ বোৰৰ আত্মা সোমাই গৈছে। মোৰ কাবাব খাব মন যায়, বিৰিয়ানী খাব মন যায়।
ভালো লাগে ধৰা এতিয়া। জন্মৰ পৰা আমি ধৰা নিজৰ আহ খাদ্য বিলাকে খাই আহিছো কে। কেতিয়াবা ধৰা বেলেগৰ খাদ্যবোৰো খাবলৈ মন যায় দিয়াচোন।
অ' ভাল লাগে খাই, দেখিয়ে ভাল লাগে ইনষ্টাগ্ৰামত। তো সেইবোৰে এনি টাইম দেখিয়ে থাকো, আৰু যে আলু পঠাবোৰ আজি যিবোৰ আজিকালি যে বৰ বনোৱা হৈছে। এয়া চি দিয়ে। অ' তাৰিছতে বহুত কিবা কিব এনেকৈ দি পেলাই পৰাঠাটো বনাই দেখি মোৰ ইমান লোভ লাগে। মই বনাই খাওঁ কেতিয়াবা।
তুমি বনাই খোৱা নেকি?
উম কেতিয়াবা বহুত মন যায় নহয়।
অ' মোৰ আকৌ তোমাৰ আলু পৰঠা বনালে মানে সেই যেতিয়া আটাৰ লগতে একেলগতে আলুটো পিটিকি তেনেকে বনালে ঠিকেই হয় কিন্তু তুমি সেই ৰুটিখন বেলি তাৰ পৰা আকৌ আলু পিটিকা খিনি দিলে মোৰ মানে বেলে নাখায় গে
অ', মা ওলাই যায় গোটেই খিনি কিবা অ' ফালিহে যাব ওলাই সে আহে আলু মই সেনেকে সেইকাৰণে নিদোয়ে আলুৰ লগতে মানে উম আটা খিনি মই হেৰি কৰি দিওঁ।
উম।
তাৰ পাছতে দি কৰি লৈ তাতে পিয়াজ পিয়াজ এনেকে দি মেলি অ মচলা চচ লা দি কৰি ধুনীয়া কে বনাই নিজৰ লগত খাই দিলে ভাল লাগে নাই পা বাটাৰ খতি।
আহ অ তেনেকে ভাল লাগে বাৰু দেই।
আচলতে মেয়নিজটো খাব নালাগে বাৰু স্বাস্থ্যৰ কাৰণে অলপ হানিকাৰক বুলিয়ে কয়।
অ মেইনিছটো গোটেই তেলে দিয়ে বনোৱা হয় ধৰা।
অ ৰিফাইন তেলটোতো আমাক ব্যৱহাৰ কৰিব নিদিয়ে ন।
সেইটোৱে মানে তোমাৰ পেটৰ কাৰণে বেয়া যে।
অ কয় বাৰু তেনেকে তথাপিও এতিয়া কৰিমনো কি ন আজিকালি মানুহৰ মানে খাদ্য বোৰ এটা অভ্যাস নিচিনা হৈ যায় ন কিছু কিছুমান খাদ্য সেইকাৰণে আৰু মিঠাতেলটো দুইতিয়া কিনা মিঠাতেলটো দোখ সেইটোতো কি কি থাকে? কেমিকেলৰে হয় গোটেইখিনি।
উম সেইটো হয়
ঘৰুৱা হ'লে বেলেগ কথা, আমাক ঘৰুৱাই থাকে বাৰু বেছিভাগ কিন্তু তথাপিও দিয়াচোন-
উম।
ফাইণ্ড তো আজিকালিনো কি আৰু চব খাদ্যত এনি টাইম চব কেমিকেল কেমিকলে হয় আৰু
অঁ মানে সকলো বস্তুতে তোমাৰ পৰা মিক্স কৰে আৰু কোনো মানে তুমি এতিয়া মানে একদম পিয়ৰটো কেতিয়াও নোপোৱা আৰু ধৰা
হয় দিয়া। কেতিয়াবা ভয়ে লাগে নিজৰ যেতিয়া ল'ৰা ছোৱালী মানে আমি এতিয়া যেনেকুৱা খাইছো ন নিজৰ ল'ৰা ছোৱালী লৰা ছোৱালী সেইবোৰ খাব বুলি চিন্তা আহিলে মানে ভয়ে লাগি যায় কিবা এইবোৰ কেমিকেল কেনেকেনো হজম কৰিব পাৰিব। সেনেকে ভয় লাগে।
আকৌ আমি ধৰা এতিয়া ফাষ্ট ফুড জাতীয় বস্তু ধৰক খাওঁ বাৰো কেতিয়াবা ন আক নেক্স জেনেৰেশ্যনৰ মানে পিছৰ প্ৰজন্মক কেনেকে বা কম আৰু যে নাখাবলে।
ত ল'ৰা, ছোৱালীবোৰ যে জন্ম পোৱাৰ লগতে, এই যে কয় যে অ', মানে কিনা ফৰ্মুলা গাখীৰটো যে পেপ পাউদাৰ আৰু পেকেটৰ, সেইটোতো মোৰ মানে সেইটো বস্তু মানে ভাবিলে মোৰ কিবা এটা ভয়হে লাগে। লাগি আহে। মানে এতিয়া উপায় নোহোৱাত খাবও লাগে ভোখো
উম। অ', কিছুমানৰ ধৰা মাকৰ গাখীৰ তো নাপায় ন।
কাৰণ আমাৰ ইয়াত মানে কি হৈ গৈছে, এইটো কি বুলি কয় অ', উম প্ৰাকৃতিকভাৱে নৰ্মেল ডেলিভাৰীটো নহয়েই।
উম, অঁ।
সেইবাবে মানে আৰু মাকৰ গাখীৰতটো লগত তে নোপোৱা হৈ গৈছে।
উম, উম সেইটোয়ে কাৰণে।
কষ্ট পায় ন ল'ৰা ছোৱালীটোৱে বহুত কষ্ট পায়, সেইকাৰণে দুখ লাগে।
তাকেতো অ', নোখোৱাই মানে না নাপালে ধৰা এতিয়া নোখোৱাইনো কেনেকে
অ', ভোকত থাকিব ন।
উম, সেইটোয়েইটো। সেইটো কাৰণে দিয়া হয় আৰু কিছুমান। উম, কেতিয়াবা পৰিস্থিতিত পৰিও ন তেনেকুৱা। অ হৈ যায় আৰু উপায় নাই আৰু এতিয়া।
হয় দিয়া। অ', মাইকী মানুহৰ কিমানো মানে চেক্ৰিফাইচ কৰিব লাগে নিজৰ দেহটো ধ্বংস হৈ যায় আৰু।
তাকেইতো অ, সেইটোয়েইটো। গোটেই জীৱনটো জন্ম হোৱাৰ পৰা, অ', কোৱাচোন।
মানুহজনক গালি দিওঁ। তোমালোকৰ কাৰণে মই কি-কি কৰি আছো দেখিছা নহয় বোলো। সেইকাৰণে মোক সন্মান কৰিবা বোলো। উফ
তাকেইতো সেইটোয়ে আমি যি খিনি ধৰা এতিয়া হেৰি কৰিছো জীৱনত সেইবোৰতো। টো মতা মানুহে ধৰা পোৱাই নাই ন
অ হেৰিতো সেইখিনি তাগ নক
মাহেকীয়া সময়তে হওক কেনেকুৱা বিষ ধৰা হয় ন বা হেৰিয়াৰ পিছতো ধৰা উম তোমাৰ পোৱালি জন্ম দিয়াৰ পিছতো ধৰা। ন
উম দেহত। টোতো আগৰ নিচিনা গাভৰু দেহততো নাথাকে ন আমাৰ। উ সলনি হৈ যায় গৈ সেইটো কাৰণে সেইবিলাক চিন্তা। মোৰ বহুত চিন্তা হয় সেইবোৰ।
তাকে উপায় নাই আৰু নহ জীৱনতো তেনেকা আৰু
সেইটোৱে আমি জন্ম দিবই লাগিব। যিহেতু আমি মাইকী মানুহ হৈ
অ প্ৰকৃতিৰ সেয়াই নিয়ম আৰু ন।
নিয়মেই আৰু। সেইটোৱে, আজি সিহঁতি খাবলৈ কি আছে আৰু তোমালোকৰ
আজি একো নাই-নাই। নিবামিখ' তোমালোকৰ
অ মাছে বনাইছে বাৰু এনে ৰাতি নিৰামিছে খোৱা যায় আজি। আজি মাছ খাব মন গ'ল হ'বলা পাপাৰ।
অ-অ কৈছিলা যে অ' মা
অ'। হয় দিয়া। অ' ঠিকে আছে নহ'লে ৰাখো আৰু ন, উম। ঠিক আছে দিয়া।
উম উম।